হেল্ল'
আহ
অহ আমাৰ মেছিতো টোপনীয়াছে
মোৰ ধৰছি ৰ উম বহুত ডাঙৰ কথা এটা গিল ৰয় মাত্ৰ
কি কথা।
মোক চিঠি পঠাইছিল।
কোনে
ভাবচোন কোনে হব অ
কি পথাছে
বুজা লাগে তাই খেতি
কি বুজাইছা?
ভাল লাগছি আপি
কি বুজাইছে?
কিবা এটা ফূৰ্তি লাগি আছে আচামৰিটা মানে যি কি নহওক মানে চা ম- এৰি উতচি মানে কি বুলি কয়? এ এ সুধছি কিবা কিবি সুধোতে মানে মই মানে অলপমান মাজে মাজে মানে বনে কিনি দিছোঁ। উতচ্ছা হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।